শুনি পাইছা নাই এইবাৰ।
হটো।
উম উম পাৰি এতিয়া ক
কি কৰি আছ?
এ ভাত খৰ লৈছিলে নাকি পতা আহ খ ভাত খ লৈছিলো। আক ঢাকি পেলাই আহিছো আঘফালে।
খাই থাকে মই কৈ থাকিম তই অ' অ অ' কলে হল। হয় নেকি? অ'। সেই ক'ত আছিল তাৰ কাহানীতে। অ' শু শুই উঠি শুই উঠা যাছো ন।
এ কলেজৰছিলো।
অ' কলেজত আছিলে নে? সেইটো বাদ দে সেইটো কাহিনী বান দে আৰু। মানে বেলেগ বেলেগ কাহিনি। মানে মই শুইটো উঠিলো। উঠি পেলাই মানে মটো ধুলো হাত বৰি ধলো। তাৰপিছত মানে পোৱালিটো অকমান প পঢ়ালো মানে পঢ়িব দিলো আৰু। অ'।